বাইদেউ, নমস্কাৰ।
নমস্কাৰ ক'ত আছে আপুনি?
মই বাইদেউ গাঁৱতে আছো ৰ'ব। এই কামত অ, হয়- হয়। এ গাঁৱৰ খেতি পথাৰ চাই আছোঁ। আহ, জিকা লগাইছিলোঁ।
জিকা লগাইছে, কিমান? কিমান খিনি মানে কিমান, মাটি আছে মানে?
মেক্সিমাম বাইদেউ আমাৰ দেউতাৰ মাটি পঁচিশ বিঘা মান আছে।
অকল জিকাই খেতি কৰে নে আৰু বেলেগ?
নহয় বাইদেউ, আমি তানে বাইদেউ জি জিকা কৰোঁ, আপোনাৰ লাও কৰোঁ। আৰু আপোনাৰ ভেন্দি, লেচেৰা, তিহ, আ, এই জলকীয়া
বহুত খেতি কৰে দেখোন।
বাইদেউ আৰু সেই নিজে বাইদেউ নকৰিলেও তেনে বেলেগক তেনে এই আদিয়ত দিওঁ
অ আৰু এইবোৰ বিক্ৰী কৰে হেৰিত?
উম, হয় দিয়ক। আৰু জাষ্ট এ, কি বুলি কয়, এ কিছুমানক যেতিয়া আমি তাৰমানে আধিয়াত দিওঁ মাটিখন সিহঁতে আমাক এনে বছৰৰ মূৰত এনে কিবা এটা পইচা দিয়ে আৰু। এই জাষ্ট তিনি হাজাৰ টকা দিয়ে। কি বুলি কয়?
অহ।
উম।
আৰু অলপ এই কি কয়, এ হেল্ল', বাইদেউ।
অ, শুনি আছোঁ।
এই কি বুলি কয়, এ আমাৰ ধানৰ খেতিও ইয়াতে হয় নহ।
ধানৰ খেতি, কি কি ধান?
নাই এই বাইচমুতি যে ধান যে, কিবা চান ৰাইচ ধান। মানে বাও ধান, সেইটো ধান আমাৰ কৰে।
অ, ভালেই লাগে চাগে ন, খেতি পথাৰ। ঘৰৰ ওচৰতে সেউজীয়া- সেউজীয়া।
হয়- হয় এই বাইদেউ, সেইটো- সেইটো পৰিৱেশ বাইদেউ বহুত ভাল লাগে আমাৰ গাঁৱলীয়া পৰিৱেশ। বহুত মানে বহুত। আৰু বহুত খিনি তাৰমানে গাঁৱলীয়া মানুহ ভাল পায় আৰু। জানে নে?
উম, আৰু আপোনালোকে খোৱা লোৱাতটো সেইটোয়ে খাই সেইকাৰণে ভাল কে সতেজ- সতেজ খাদ্য পায় আৰু খাবলৈ। উম, এইফালে চহৰৰ ফালেটো নাপায়?
নাই-নাই। এই চহৰৰ ফালে, সেইটো আমাৰ এই, খেতিবিলাকে গাঁৱৰ পৰা চহৰ, চহৰত যায়, তেনে বাইদেউ, কি বুলি কয়! এই, কিছুমান মানুহে এনেই কিনি পেলাই নিয়ে আৰু। কি বুলি কয়! এনেই চব্জিতো আমাৰ গাঁৱৰ পৰাই টানা যায়, চহৰত বুলি কয়। উম, উম। এই চাওঁক? এতিয়া, টাউ-টাউনৰ মানুহ টো খেতিটো নকৰে, হয় নে বাইদেউ? কিন্তু, আমাৰ
কৰে। সিহঁতে মা মাটিয়ো নাই নহয়, টাউনত কৰিবলে।
হয়, হয়।
আৰু আজিকালি, গুৱাহাটীতো বানপানীয়ে হৈ থাকে।
অ'! সেই বাপৰে, বাপ! কি ক'ব! তাতেতো আৰু ক'বা একদম নালাগে এই নালা বিলাকত কিমান মানুহ। মৰি, কি বুলি মৰি মৰি যায়। উম!
আৰু এজাক বৰষুণতে ইমান পানী হৈ যায়। আৰু সেইকাৰণে, অসুবিধা হয় বহুত!
অ'! উম, উম, হয়তো। কিন্তু, আমাৰ তাতে তাতে এই, কিন্তু, আমাৰ তাতে, এনেই বাৰিষা দিনত অলপমান প্ৰব্লেম হয়। কিন্তু, তেওঁ সি অ'! সিমান খিনি প্ৰব্লেম নহয়।
আপোনালোকৰ চাগে, সেই নদীৰ মথাউৰি ভাঙিলেহে হয়, চাগে?
অ' অ'! সেইটোৱে-সেইটোৱে, হয় দিয়ক। আপুনি ঠিক, ঠিক কৈছে আপুনি।
উম, বাকীটো আৰু সেৰি উম, বতাহ-চতাহতো বহু ধুনীয়া আৰু তাতে!
অ' অ'! হয়, হয়! অ' হয়! অ' অ'! এই, যেতিয়া আমি বাইদেউ এনেই কি বুলি কয়! তিনিটা-চাৰিটামান বাজিব আৰু। এতিয়া, আমি এই, কি বুলি কয়! এ, সন্ধিয়া নহয় আৰু সন্ধিয়াৰ আগত। তাতে, ফুৰিবলৈ যাওঁ, সেইটো চাইডত। বঢ়িয়া আৰু তাতে, একদম বতাহ লাগি থাকে, এনে। নদীৰ-নদীৰ পানীয়ে কি বুলি কয়! এটা এটা, সেই এটা আহে না। কি বুলি কয়! বতাহ আহে, ভাল লাগে। সেইটো সেই সেইটো-সেইটো
পৰিৱেশ, উম। ঠিকে আছে, ভাল, ভাল লাগে আৰু এনেকুৱা। কেতিয়াবা যাব লাগিব, ৰ'ব আপোনাৰ গাঁও।
দে আহিব, আহিব-আহিব আহিব। মানে, গাঁৱৰ অ'! গাঁৱৰ-গাঁৱৰ সৌন্দৰ্যত চাই যাব
উম, তাকেতো! যাব লাগিব ৰ'ব, এদিন সময় উলিয়াই।
হয়, হয়, হয়।
কিবা অনুষ্ঠান থাকিলে?
অ' অ' অ'! হয়, হয়! এ সেই, কি বুলি কয়! বাইদেউ আমাৰ তাতে, এটা মন্দিৰ এটা আছে। জানেনে? আহ আপোনাৰ গাঁৱৰে অহ এইটো পুৰাভিতা সত্ৰ বুলি কয়। আমাৰ এই এই বিপাঞ্চী বাইদেউ তানে গ দেই তাতে, তাতে তনে এনেকুৱা তানে এটা পৰিৱেশ আছে বাইদেউ। সেই মন্দিৰটোত আপুনি তানে যোনটো কথা তা মানে ভাবে। যোনটো কথা কয়, সেইটো কথা তানে হৈ যায়। যানেনে বাইদেউ? তাৰ মানে কিছুমান হ কিছুমানৰ আহ তানে হয়য়ে বাইদেউ। নাই, আপুনি তাতে মেক্সিমাম আ এইবাৰ টো আমাৰ এ তাতে বাইদেউ লাৰু বনাইছে কিমান জানেনে? বাৰ লাখ, বাৰ লাখ বনাইছে বাইদেউ লাৰু।
বা বহুত বনাইছে।
অহ এতিয়া চাওক, আপুনি সেইটো সেইটো নামঘৰত বাৰ বাৰ লাখ যদি লাৰু যদি বনাই। তাতে মানুহ কিমান মানুহ হ'ব দেউ কওকচোন? কিন্তু এটা ক অহ। আৰু এ কি বুলি কয়, চাওক বাইদেউ তাৰে লাৰু কোনো মানুহে তাৰ মানে বেছি কৰি নিনিয়ে। দেই। এটা অহ অহ তামানে এজন মানুহ চাৰিটা কৰি লাৰু পাব জানে? আৰু আৰু আপুনি যদিন তাতে লাৰু
দিয়ে নেকি?
এদম ডাঙৰ ডাঙৰ একদম, মেক্সিমাম বাইদেউ এটাত আ দুশ গ্ৰাম মান হ'ব এটা লাৰুত।
অহ এটা লাৰু যে হৈয়ে যায় তেতিয়াহলে বহুখিনি।
হয় হয়।
উম। আপুনি প্ৰমাণ পাইছেনে? কিবা মানে হেৰি আহ
অহ। নাই নাই পাইছো পাইছো পাইছো। মই যেতিয়া বাইদেউ তামানে উম, এই যেতিয়া আমাৰ বাইদেউহঁতে তানে তাতে তামানে আমাৰ ভাগিনটোৰ হাত খন তানে ভাঙিছিল দেই। তাতে আৰু তেনে গৈছিল। মইও তেনে গৈছিলো, বাইদেউহতৰ লগত। যাই পেলাই তাতে তামানে মই মন্দিৰটো সিমান তেতিয়া তানে এ যাই আৰু মই তিয়া সৰু তামানে জানেনে বাইদেউ? মই আৰু তা তাতে মই মন্দিৰটোত যাই পেলাই সেৱা কৰিলো, যে প্ৰভু, এ মোকো এটা প্ৰভু এ সৰু সুৰা চাকৰি এটা দিবচোন এটাৰ ফাৰ ফুৰা বুলি কৈছো। মই তামচাতে ভাৰ ফুৰা বুলি কৈছো, জানানে? হলাই। মই যদি ফাৰফুৰাটা চাকৰি হ'লে হ'ল আৰু জানা? মই অসমীয়া কথাত আৰু এইটো কৈছো মই জানা?
হুম, উম।
যি নহওক কিন্তু মই এই কভিডৰ টাইমতে এটা জব এটা পালো।
অ।
আজি আজি মেক্সিমাম সেই জবটো কৰি আছো ছয় সাত বছৰ হ'ল, জি এম চিত।
তাকে ত', উম।
আৰু আপোনাৰ সেইটোৱে আৰু আৰু আৰু চাওক বাইদেউ। মোৰ যোনটো আপোনাৰ লৰা ডাঙৰ লৰাটো দেই। আমাৰ মাই কি মাইকী তানে মই তানে কৈছো যে আমাৰ এই মন্দিৰত যাই, আমি সেৱা কৰি আহো হয় নাই, হয় নে? এ এই তাই আৰু মই তানে একদম লাৰু হৈছোঁ দেই তাতে, যে আমাৰ পহিলটো ল'ৰা যেনবা হয় আমাৰ, পহিলতো সন্তান জাম্বা ল'ৰা জাম্বা হয়। হেল্ল? সেই বুলি তানে আমি তাৰমানে আ আমি তাৰমানে শুইছো আৰু না নাই। কিন্তু ভগৱানক চিন্তে আমাৰ আ ল'ৰা জন্ম পাইছে আৰু ষ্টাফৰ জোনমনি কলিতা। সিও সিও কিন্তু তাতে কিন্তু তানে গৈ গৈ গৈ গৈ তাক ভাল ফল এটা পাইছে, উম ল'ৰা এটা পাইছে জানা নে?
অ কোনটো সময়ত হয় এই ক্ৰেডীটো মানে উম এ মোৰ পাকঘৰ।
সেইটো আপোনাৰ বহাগ বিহুৰ আহ ব'হাগ বিহুৰ কিবা এটা তাৰিখত হয়, মই লাগা আপোনাক জনাই দিম আপুনি মোক যদি সোধে কিমান তাৰিখত হয়? না তাৰে তানে বাইদো তাতে বাৰ লাখ যে লাৰু যে বনাই বাইদেউ মেক্সিমাম দুমাহ, একমাহৰ পৰা ব বনাই থাকা তাৰমানে।
উম বনাই থাকে।
অ তহঁতে
বনাব লাগিবও বাৰু ইমান অ এদিনতেতো সম্ভৱ নহয় ইমান বনোৱা। উম।
এ তাৰে বাইদেউ বহুত কিন্তু মুহৰ্ত আছে দেও জানে নে? সেইটো মন দিৰৰ তাৰমানে একদম প্ৰায় আমাৰ ৰাম দিয়া মানুহখিনিয়ে তাৰে মানে।
নাই বহুত মানে আৰু মানুহ মানুহ মানে তে চাওক বাহিৰৰ পুৰা মান মানুহ আহে বাইদেউ তাতে সেইদিনা তাত সেই সেইদিনা বাইদেউ তিথিত আপুনি গাড়ী মন্দিৰটো ই মন্দিৰটো ইয়াতে যাম বা দেই হয় না? মন্দিৰ মন্দিৰটো যেন বা জালুকবাৰীত হয়নে? জালুকবাৰী পৰা মেক্সিমাম পাণ বজাৰতে আপুনি গাড়ীত থব লাগিব বাইদেউ। ইমান ইমান মানুহ হয়, ইমান গাড়ী হীৰ মানুহী
চাওকচোন আপুনি বাৰ বাৰ লাখ মানুহ তাতে কণ্ট্ৰল কৰিব লাগিলে আপুনি ভাবকচোন?
অ, উম মন্দিৰটো বহুত ডাঙৰ চাগে তেতিয়াহলে?
উম ডাঙৰ ডাঙৰ ডাঙৰ বাইদেউ আব
আৰু কেতিয়াবা যদি মন্দিৰত ধৰক এনে অ সময় নিমিলিলে যোৱাটো যদি সম্ভৱ নহয় তেতিয়া কিবা উপায় আছ ছেনে যদি মানে এনে কথা অ।
এতিয়া চাক আপুনি তাতেতো সদায়তো আপোনাৰ আইসকল, বাপুসকল সদায় নামকৰণ কৰে মে ক্সিমাম দছটা বজাৰ পৰা আ দুপৰীয়া বাৰটা বজাত লাগে জানে নে বাইদেউ? সেই সময়ত যাই হ'লে আপুনি হা সেৱা এটা কৰি আহিব পাৰে জানে সেইটো কৈছো উম।
ঠিকে আছে, তাও এবাৰ ৰাম বুলি ভাবিছোঁ আৰু ভগৱানে সময় সুবিধা মিলালে।
মোক আপুনি ফোন কৰিব বাছ মই আপোনাক সেই মন্দিৰলৈ লৈ যাম। না, এই যে যেতিয়া আমাৰ দীপাংঞ্চি বাইদেউহঁতে গৈছিল, তেতিয়া তাৰমানে আমাৰ এই আমাৰ ঘৰৰ মানুহ এটা তামানে ঢুকাইছিল জানা, সেইকাৰণে মোৰ ঘৰত তানে মই মানে সেইয়ে আৰু, ন নহ'ল নহ'ল নহ'ল জুই যি নহওঁক কিন্তু বহুতখিনি কিন্তু তেখেতে কি বা পাইছে মই গম না পাওঁ, কিন্তু তাতে কিন্তু বহুত কিন্তু ভাল বাইদেউ, মানে একবাৰ আহি চাবচোন, কি বুলি কয়
ঠিক আছে, মই নিশ্চয় যাম।
উম উ, এতিয়া মই বৰ্তমান বাইদেউ জিকাই চাই আছোঁ ৰ'ব। অ অঁ।